হেল্ল' অ আকৌ ফোন, আকৌ ফোন কৰিলা?
এ নহয় ৰ'বা এটা মানে ধৰা অলপ অসুবিধাৰ কাৰণে তোমাক ফোন মাৰিবলগীয়া হ'ল। মানে বিশেষ কাৰণ তোমাৰ নম্বৰটো মাৰ জাষ্ট ট্ৰায় কৰিছিলোঁ ফোনতটো গুচিয়ে গ'ল দিয়াচোন।
অহ হ হ হ হ এইটো বহুত ডাঙৰ কথা। এই নক'বা আৰু এই উঠিম বুলি ভাবিছিলোঁ ঘপাঘপ শুই থাকিলোঁ ফোন কৰাৰ কাৰণে।
মোৰো মোৰো আহি গৈছে দিয়া।
এ কি কৰিবা আকৌ বাৰ মিনিট কথা পাতা ন।
একো নাই আৰু দিয়া কি আছে ন বন্ধুত্বৰ মাজত সময় আনিতো একো লাভ নাই ন।
এইটো ভাল কথা কৈছা ভাল কথা কৈছা। এতিয়া তোমাৰ ক'ৰবলৈ যাবলগীয়া আছিলনে?
খন চাৰ্ভিচিং কৰিব যাবা নে নোযোৱা?
নাই নাই মানে এতিয়া মই কিছু কথা পাতিলোঁ কৈছে বোলে কথা পাতিলো বোলো কথা পাতোঁন্তে কৈছে যে এইদিনা আগত আহিবা সেইকাৰণে মই কি ভাবিছোঁ সোমবাৰ মঙ্গলবাৰত বুধ বৃহস্পতি শুকুৰবাৰে কৈ পেলাই শনিবাৰে গুচি যাম।
অ ভালে ভাবিছা তুমি।
তেনেকৈ গুচি যাম বুলি ভাবিছোঁ। পিছত দেউতা আৰু মাও যোৱা কথা আছে।
কলেজ গৈ আছা নে নে কি?
কলেজ মই বৰ্তমান যোৱা নাই।
মানে এনে পঢ়ি আছা নে কলেজ নে সমাপ্ত হল?
মানে কি কয় পঢ়ি থকাৰ নিচিনাই কিন্তু সমাপ্তও হৈছে আধা আধি। একদম বৰ বি বৰ বিপদত পৰি গ'লোঁ বুইছা।
কিহৰ বিপদ?
বিপদ মানে এনেকুৱা বিপদ ধৰ ফাৰ্ষ্ট চেমটো ধৰ কৰিলো। তাত বাৰুতে বেগ লাগিল, কিন্তু ছেকেণ্ড চেমটোত তোমাৰ কি হ'ল তাত গনেও আৰু পৰীক্ষা কিমান দিবি।
অ।
এতিয়া মানে মোৰ এনেকুৱা এটা গতিশি গতি হৈ আছে, মোৰ বাৰ চৈধ্যটা চাগে বেগে লাগি আছে নেকি।
অ অতি সুন্দৰ খুব সুন্দৰ কৰিছা তুমি এইটো। তোমাৰ উজ্জ্বল ভৱিষ্যত মই চাকি এগজ জ্বলাম। পিছে এইটো সেইটো বাদ দিয়া তোমাৰ তুমি যদি কলেজতটো যদি তেনেকুৱা এটা পৰ্যায়লৈকে পাই গৈছে গৈ তোমাৰ দেখোন পিছলে আৰু বহুত বিপদ হব।
নাই মই এটা কথা ভাবি আছো বুজিছা?
আ।
মই ইলেকচন লগাৰ কথাই ভাবি আছো নেকি?
চাই লওঁ আৰু কি কৰা সেইবিলাক অলপমান লাগি তোমাৰ এতিয়া বয়সো হোৱা নাই আৰু তাৰ উপৰি তোমাৰ শিক্ষাতো বহুত গুৰুত্বপূৰ্ণ বস্তু তুমি জানাই
এই নাই নাই নাই নাই প্ৰায় ভাগ ছেভেন পাছ।
সেইটো কথা নহয় ছেভেন পাছ কাৰণে আমাৰ এতিয়া এনেকুৱা এটা গতি হ'বলৈ গৈ আছে কাৰণ বাকী এটা দেখিছা বাহিৰৰ এতিয়া কেনেকুৱা হৈছে। বিজয় থালাপতিহঁতৰ কেনেকুৱা অৱস্থা কৰিছে এতিয়া কিমান ভাল। কিন্তু আমাৰ এইবিলাক কৈ লাভ নাই আৰু সেইবিলাক মানে কি হয় মানুহবিলাকৰ মানে আজিকালি বহুত এনেকুৱা এটা মূৰত সোমাই যায় যে পইচা বহুত মানে ঘটিব লাইক সেই কাৰণে মানে বহুত অসুবিধা কৰে বা এইবিলাকত কিবা-কিবি হয়। সেইটো কাৰণে মানে এইবিলাক কথা উলিয়াবলে মনো নাযায় কি কম আৰু তোমাক।
উম, সি এতিয়া ডাইৰেক্ট এটা কথা ক'লে যে ধৰ অ, অইলটো বোলো তাৰ দাম যাতে সিহঁতৰ সেইফালে যাতে দে সেইটো-সেইটো ষ্টেটত যাতে তাৰ দাম নাবাঢ়ে সি ডাইৰেক্ট সেইটো কালি কথা কৈছোঁ তেতিয়া
অ, আৰু মই গম পাইছোঁ দেই মূলতে মানে তোমাৰ যোৱাকালি সন্ধিয়া মানে মই চচিয়েল মিডিয়া এপবোৰত কিহত চাইছিলো পাহৰিছো কিন্তু ভিডিঅ' এটা পাইছিলো তাত তে মানে এজনে কৈছে ধৰা চব দেশত বোলে চল্লিশ শতাংশ তেলৰ দাম বাঢ়ি গৈছে আমাৰ তাত মাত্ৰ দুই, পাঁচ শতাংশ নে কিমান বাঢ়িছে। কিন্তু লাষ্টত যেতিয়া আমাৰ গোটেই কেলকুলেচনখিনি চালো মানে আমাৰ মানুহক বুৰৰ্বক বনাই আছে নে কি কৰিছে কিন্তু লাষ্টত চোৱা পিছত তাত গম পালোঁ যে সিহঁতৰ ক্ৰুড অইলটো যোনটো সিহঁতৰ দাম বহুত কম আছিলে এইটো কাৰণে এতিয়াও চল্লিশ পাৰ্চেণ্ট বঢ়োৱাটো আৰু আমাৰ মানে কিবাকিবি ধেৰ কথা কৈ আছে গে। এইবিলাকৰ হিচাপত আমাৰতো মানে চব ঠিকেই আছে
নহয়-নহয় যেতিয়া এই ড'নাল্ড ট্ৰাম্প আৰু এখেতে যেতিয়া চাইন কৰিলে ন' যে আমি যুদ্ধ নালাগো আৰু
উম,
এয়া ডুবাই আৰু এনেকুৱা এই যে যোন দুখন কানট্ৰীৰ লগত যে লাগি আছিলে যে
উম,
এ সিহঁতে যেতিয়া ছাইন কৰিলে ছাইন কৰাৰ পিছত অভিয়েচলি গোটেই যিমান আছিলে চবৰে তেলৰ দাম কমি গ'ল নহয়?
অ',
ই - ইতিয়া চোৱা মই তোমাক এটা কথা কওঁ হা এতিয়া পাকিস্তানৰ অইল হেৰি হৈ আছে পেট্ৰলৰ দাম হৈ আছে তোমাৰ দুশ কিমান টকা। ঠিক আছে পেট্ৰলৰ দাম এক লিটাৰৰ দাম এতিয়া আমাক ক'ব গ'লে অৰিজনেল পেট্ৰলটোৰ দাম ওৱান ছিক্সটি চেভেন হৈ আছে যোনটো এক্স পি ভৰাও
অ',
কিন্তু সেইটো আমাৰ হ'ব লাগি ন' নহয়-নহয় আমাৰ-আমাৰ ইয়াত হোৱা নাই অসমত হোৱা নাই এনেই প্ৰায়ভাগৰ ওৱান ছিক্সটি ছেভেনেই হৈ আছে।
ত‌ই এতিয়া গুজৰাট ছাইডে বা অ, এইবিলাক মানে এতিয়া মই এটাই ভাবোঁ যে যোনটো বস্তু মানে-মানে ধৰ যোনটো বস্তু আমাৰ অকমান কমিব লাগিছিলে সেইটো আমাৰ এতিয়া বাঢ়ি আছে। আৰু তাৰ ওপয়েঞ্চি আহ, য'ত মানে ইউনো এইটো মোৰ মতেটো চিধাচিধি কথা ইথানল ভৰোৱা কাৰণে দামটো বাঢ়িছে কাৰণ সেইটো দামো উলিয়াব লাগিব ন'?
উম,
অহ, যোনটো কোম্পেনী -যোনটো কোম্পেনী এশ কিমান টকা এশ এ - এ মানে এশ এক এ এক লাখ কিমান চিয়াৰ টকাৰ মালিক আছিলে।
অ, পোন্ধৰ কোটি।
নাই -নাই এতিয়া পোন্ধৰ হ'ল প্ৰথম যোনটো ষ্টাৰ্টিং কৰিছিলে।
ষ্টাৰ্টিঙত পোন্ধৰ কোটি আছিলে এতিয়া এক হেজাৰ পোন্ধৰ হ'ল।
অ, সেইটোৱেই এতিয়া ভাবাচোন তুমি বাঢ়িছে কেনেকে?
বা
মানে এইটো মানে কি জানা এইটো বেনিফিটটো মানে এনেকুৱা।
কিমান হিচাপত গৈছে মানে ভাবিলেই তোমাৰ মানে কি ক'ম আওঁ
আম্বানী আদানি মূৰত মোৰ খজুৱাই দিছেগৈ লাষ্টত গৈ। এ ইমান-ইমান ঘপককে বাহিল
সেইটোৱেইটো কিন্তু এইটো বস্তু আচলতে এইবিলাকৰ ওপৰত আমি কথা পাতি একো ধৰা লাভ নহব কাৰণ চোৱা এইবিলাক আমাৰ নিচিনা মানুহ নহয় সিহঁতৰ নিজৰ পইচাৰ কাৰণে সিহঁতে মানুহও মানে মাৰিব পাৰে বহুত মানে এতিয়া মানুহৰ লগত সিহঁতৰ একো লিং কেই নাই যিমান যি নহওক খালি পইচা এই আৰ্জন কৰিব লাগে তাৰতে সিহঁতে বেছি গুৰুত্ব দিয়ে আৰু লাগিলে জনসাধাৰণক যি গতিয়ে হ'ব যি অৱ
কালি এইটো হয় বাৰু কালি মই কেছটা এটা শুনি আকৌ চক খাই গলো
কিহৰ কেছ শুনিলাবা আকৌ
বহুত গুৰুত্বপূৰ্ণ কেছ এতিয়া যোনবিলাক যে আমি যে গাড়ীবিলাক যে লও বাইকবিলাক সেইবোৰৰ তোমাৰ আমাৰ ওঠৰ পাৰ্চেণ্ট জি এছ টি লয় হয়নে
অ
ঠিক আছে এখন প্লেইন কিনিলে তোমাৰ কিমান পাৰ্চেন্ট জি এছ টি লয় জানা
কিমান
অকল পাঁচ পাৰ্চেণ্টেজ
সেইটো বস্তু বিলাকৰ দামো বাঢ়ি যায় দিয়াচোন
মই নিজে চব খাই গৈছো বস্তুবিলাক
সেইষৰ সেই বস্তুতো ধৰ দাম বাঢ়ে ন সেইটো কাৰণে তাত পাঁচ পাৰ্চেণ্টটো আমাৰ ধৰা ওঠৰ পাৰ্চেণ্টত বহুত বেছি হয়
উ হয় বাৰু কিন্তু যোনটো এতিয়া এচেম্বিলি যে বহে য'ত চব মন্ত্ৰী মিনি এতিয়া দুটা দুটা পথিৰ থাকে যে সিহঁতৰ মাজত সেইটো সেইটোক লৈ খালি বিবাদ হৈ গৈছে
অ সেইটো তোমাৰ এচেম্বলি বুলি নকয় নহয় কোন
এচেমটি ব বুলিয়ে কয় নেকি
হয় সেইটো পাৰ্লিয়ামেণ্ট বুলি কয়।
সেইয়াই পাৰ্লিয়ামেণ্টৰ এছেম্বলি বহিছে বুলিয়েতো কয়।
চাব গ'লে সেইটো সেইখন সেইখন সভা নহয় এখন পাৰ্লিয়ামেণ্ট। পাৰ্লিয়ামেণ্টো বেলেগ বস্তু তাতে মই বহুত এ তাতে বহুত বস্তুত বিবাদ হয় বাৰু সেইবিলাক মই চাইছো বহুত যুদ্ধ হয় আচলতে মানে সেইটো সময়ত কিন্তু চব বস্তু টো মনে মনে থাকে কিন্তু চাবা দেই সেইটো সময়ত মুখ কোনো নেমেলে
এইটো সময়ত কোনোৱে একো কথা ক'বও নোৱাৰে আকৌ আমাৰ দাদা সি একো কথা নকয় সি বহিয়ে থাকে
অ সেইটোৱে মুখ খনেই চাই আৰু একো একো মুখো মেলিব নোৱাৰে কৰিব নোৱাৰে
হু হু হা হয় দেই
এ সেইবিলাক এইবিলাক মানে কি হয় এইবিলাক মানুহৰ মানে ধৰা চকৰৰ যোনবোৰ থাকে ন সেই টপৰবোৰ মানে একে গেমতে দুইডাল লাগে সমান পক্ষ পাই যায় তাতকে বেছি মানে ধৰা এই যোনটো যে, এইটো কয় যে হেকাৰ মিড ডেভলপাৰ বুলি যে তেনেকোৱাত আমাৰো বস্তু হৈ যায় ন সেইটো কাৰণে মানে এতিয়াতো ডাইৰেক্ট বলতি বধ কিন্তু আমাৰ মাজত, আনন্দন ভোজাম।
অ সেইট তেৰি কেলা হয় দেই
নকবা আৰু বাকী হেৰি এইটো কি কয় তুমি এতিয়া ভাত পানী খালানে নাই?
খাম আও খাম আও এই ভাত পানী খাই পেলাই বাইক খন লৈ পেলাই এবাৰ ওলাই যাম চাগে।
আহিবা- আহিবা এপাক ওলাই আহিবা ময়ো যাও এনে অকমাৰ ৰখি কৰি ভালকে কিবা কথা চথা কিবা এটা পাতো। আৰু কবালে ফুৰিবলৈও যাব লাগিছিল নহয় বহুত দিনেই হ'ল।
সেইটো হয় বাৰু কিন্তু মই কথা এটা ভাবি আছো জানা।
অ' কোৱাচোন।
এই এইটো যে, এইটো তোমাৰ কি বুলি কয় এই মোৰ যে। গাড়ীৰ যে তোমাৰ হেণ্ডেল লিফ্টাৰডাল লাগিছিলে।
সেইবিলাক তুমি হেৰিত পাই যাবা আমাৰ মোৰ টাউনত এখন দোকানী চিনা কি আছে তোমাৰ এয়া। এ, নহয় নহয় এনি অটো নহয় ইণ্ডিয়ান। ইণ্ডিয়ান এজেঞ্চি বুলি দোকান এখন আছে সেই দোকানখনত তুমি এইবিলাক বস্তু আমত পাই যাবা। আৰু ধৰা বেলেগৰ দোকানত। বহুত কম দামত পাবা তুমি মানে তাপা এবাৰ বস্তু লৈ চাবাচোন তাতে বহুত। কম কম দামতে মাল।
এইটো আছে ক'ত এইখন।
সেইখন আছে তোমাৰ হেৰিৰ ওচৰত যাবা ঈগ্ৰাফিল্ডৰ পৰা অকমান আগত। অ' এই আমাৰ যে হেৰি উৰুৱখন যে আমাৰ হ। হেৰি হাৰিচ দাহ দোকানখন যে।
অ অ আচ্ছা আচ্ছা।
হাৰিছ দাৰ দোকানৰ ফালৰ পৰা আগফালে মছজিদ ৰ ফালে নহয় পিছফালে আহিবা। মানে পিছফালে অকমান আহিব আগতে। টাৰ্নিং আৰু এটা ৰাস্ত নাই এইফালে বাওঁফালে গ'লে চক বজাৰ পায় সোচাইে গ'লে হেৰি পাই গৈ যে। পেটল পাম্পটো এলামাদ বেংকৰ।
অ
সেইকণতে সেইকণতে টাৰ্নিং টোত দোকানখন আছে ইণ্ডিয়ান এজেঞ্চি বুলি ডাঙৰ আখৰে লিখা আছে। আগফালে টায়াৰ কেইটামান ওলোৱা থাকে আৰু তাত সোমাই যাবা। যেনেকুৱা যি পাৰটচ লাগে চব পাই যাবা তাত।
তেনে আজি যাবা নেকি মোৰ লগত।
পাৰি যাবলে ওলোৱা যোৱা যদি।
অ' তালৈকে যাম ওলাবাচোন মই মানে কি জানা, এই হেন্দেল ডাল লিভ কৰিবলৈ তাতে গোটকা পৰ্দা লগাই বুজিছা
অ অ গম পাইছো
অ এইটো নামটো মই পাহৰি গলোঁ। সেই সেই অ লিফকিতে হয় কিন্তু সেইটো মানে। সেইটো মানে কি হয়, চব যিমান বাইকৰ আছে চব বাইকৰ উলিয়াই দিলে। কিন্তু ছাইজটো বৰ অকণমান নহয় এতিয়া মোৰ হেণ্ডেল বাৰ্ডনৰ ছাইজটো বহুত মষ্ট।
কিন্তু কথাটো কি জানা, সেইবিলাক বস্তু লগালে ভালো আৰু কিন্তু আফটাৰ মাৰ্কেট বস্ তো হয় ন তোমাৰ পিছলে ৰিস্ক থাকি যায় বাই চান যদি তোমাৰ কোনোবা দিনা খন যদি ধৰা ভাল ডাঙৰ গাত তাত বা পৰি গ'ল কিবা এটা মানে কথাটো কৈছো কোনোবা দিনাখনত যদি কেনেবাকে কেৰেক হৈ যায় এইটো তোমাৰতো বৰ ডাঙৰ এটা মানে দুৰ্ঘটনা সংঘটিত হব তোমাৰ
নাই সেইকাৰণে মই সিহঁতৰ চাইজৰ লগোৱা নাইটো মানে যোনটো মোটাটো আৰু যোনটো হাৰ্ডনেচটো মোৰ হেণ্ডেলৰ মিলে ন সেইটো মই বিচাৰি ফছো ক'তো পোৱা নাই
চোৱা চেক কৰি চোৱা কৰবাত যদি পোৱা লগাই লোৱা যদি মানে কমজুৰি পাই তেতিয়াহ'লে নলগাবা কাৰণ এইবিলাক মানে সৰু সৰু অকমান মানে কম পইচাৰ কাৰণে সেইটোৱে কম পইচাৰ কাৰণে পিছত ডাঙৰ দুৰ্ঘটনা সংঘটিত হব পাৰে
নাই মোক সেইদিনা মানে যেতিয়া লগা এনেকে কৈছিলে ন লগোৱা কথাটো তেতিয়া মানে চাইজ টো মানে কি হয় মোৰ মোৰ হেডেল বাৰটো মানে মোৰ বুঢ়া আঙুলিটো যিমানটো দীঘল ন
অ
যিমানটো মোটা চাইজটো তাত ইটো যোনটো দেখাইছে সেইটো থিকনেচটো হ'ল মোক কেৰা আঙলিটো চাইজৰ ত তেতিয়া মানে মই চাইছোঁ এই দুটা বস্তু মানে ঘাতটো থাকি যায় ত' সেইকাৰণে মই লগোৱা নাই মানে সেইকাৰণে তুমি এতিয়া কোৱা কাৰণে মই সেইখন দোকানত যাম বুলি ভাবিছোঁ ত আজি যদি পাৰা তেনে অকণমান দেৰিকে ওলাই দিওঁ
সেইখন দোকানত বাৰু যাব পাৰি কিন্তু মই এতিয়া বুজিছোঁ তুমি কোনটো লিখিতৰ কথা কৈ আছা যদিহে মানে সেইখন দোকানত গম পাইছো সেইখন দোকানত যদিহে তুমি সেইটো নোপোৱা মানে কি হয় এইখন দোকানত বাকী চব বস্তু পায় এইটো বস্তু এতিয়া ডাইৰেক্ট এতিয়া হব নে নহ'ব এতিয়া হে ভাবিছো নহয় তুমি নহলে এটা কাম কৰা বেচ উপায় হ'ব এনিঅদতে ফোন কৰি পেলাই তাক কোৱা যে এই বস্তুটো অৰ্ডাৰ দি দিবলৈ তাৰপিছত দুদিন দেৰি কে আহিলে তুমি লগাই ল'বা দামটো কেনেকা পৰে কি পৰে সেইটো আও সুধি লোৱা আৰু সুধিব পেলাই জাৰো তোমাক জনাই দিব
সুধি কৰি আহিলোঁ বুজিছা তোমাৰ মানে কি হয় এনেই যোনবিলাক নৰ্মেল ন
উম
বুলেটৰ হওক হান্তাৰ হওক হিমালয়ানৰ হওক সেইবিলাক মানে ছশ সাত শৰ ভিতৰত আহি যায়
উম
মোৰ যোনটো বস্তু সেইটো পোন্ধৰশ টকা লাগিব
অ ভাল হে
নহয় মানে
তোমাৰ পইচা কোনে থয় দি দিবা আৰু কি আছে বাৰু এইটো এটা কাম কৰিবা আহিবাচোন তুমি একেলগে যাম দিয়া ঠিক আছে ন
গৈ আহোঙগৈ হা অ